হ হেল্ল'
অ কোৱা কি কৰি আছা।
এ একো কৰা নাই ৰবা এনে আছিলো বাকী তুমি কি কৰি আছা?
এ মই কিবা কলেজৰ কিবা এটা প্ৰজেক্ট কৰিব দিছিল তাকেই অলপ মানে মই চছেট জি বি ত অলপ কিবা তাৰে ওলাই আছিলো আৰু
অ ঠিকে আছে ময়ো অলপ আগতে কি কৰিলো তোমাৰ স্পটিফাই যে গান যে শুনো তাৰে ছাবস্ক্ৰিপ্যন এটা ললো পইচাই দি তাকে গান শুনি আছিলো তাতে বক্সত।
অ আচ্ছা আচ্ছা বাকী খবৰ পাতি ভালনে নাই।
খবৰ বাতি ভালে দিয়া তোমাৰ কেনেকুৱা।
এ চলি আছে দিয়া আৰু চলিব লাগে আৰু তুমি জানাই তুমি কেনেকুৱা ধ ধৰৰ সমস্যা হৈ আছে এতিয়া সময়ত এতিয়া প্ৰযুক্তিৰ সময়ত আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে ত তাৰে তাৰে মাজতে চলি আছো দিয়া পইচাৰ অভাৱ কিবাহৰ অভাৱ কলেজৰ প্ৰেচাৰ কামৰ প্ৰেচাৰ পইচাৰ প্ৰেচাৰ সকলোৰে মাজতে চলি আছো দিয়া আৰু কিবাকে।
হয় হয় আৰু তুমি যে ক'লা মানে, তুমি প্ৰজেক্ট চেনচিটিভ কৰি আছা সেইটো আৰু মই যে মইো ক'লো তোমাক মই স্পিফাই ধ পেমেন্টো কৰিলো। এই মানে এইবিলাক যি মাধ্যম, ধৰা তুমি যিটো ক'লা কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এ আইৰ কথা বা মই যিটো কলো আমাৰ টোটেল পেমেণ্ট যিটো আমি অনলাইন যে পইচাবিলাক দিওঁ এইবিলাক সুবিধাৰ ক্ষেত্ৰত মানে অলপ চিন্তনীয় বিষয় ন এইবিলাক অহাৰ ফলত মানে মানুহৰ লাভো হৈছে কিন্তু একফালেদি কিছুমান সমস্যাৰো সৃষ্টি হৈছে। ক্ষেত্ৰত তুমি কি ভবা হয়নে নহয়।
একদম সঁচা কথা কৈছা দিয়া। মানে যিটো সমসা সৃষ্টি হৈছে তোমাৰ এই ফলত কিন্তু ইয়াৰ ফলত বহুত সুবিধাও সৃষ্টি হৈছে। কিন্তু যিমান সমস্যাৰ সৃষ্টি হৈছে তাৰ মই কবলৈ গ'লে, দুগুনে তোমাৰ সুবিধা হৈছে দিয়া। এ ধৰি লোৱা তোমাৰ এতিয়া এই কিবা এটা তুমি নজনা এতিয়া মই তোমাৰ প্ৰজেক্টৰ বিষয়ে কিবা এটা নাজানো বা তোমাৰ বুজি পোৱা নাই। এতিয়া ছেট জি পিতিত কৈ দিলো বা এনেকুৱা ধৰণৰ জেমেনাই তেমেনাই এইবিলাক ক্লড হওঁক এইবিলাক কৈ দিলো তা ওলাই গ'ল। এতিয়া তুমি কলা ডিজিটেল পেমেণ্ট ডিজিটেল পেমেণ্টৰ কথা কি আৰু তোমাৰ ধৰি লোৱা লগত কেতিয়াবা তুমি পইচা নিব নোৱাৰা, এঠাইত ত বা তুমি লগত কেচ পইচা হাতত নাই। তোমাৰ তেতিয়া তুমি সেই ডিজিটেল পেমেন্টৰ দ্বাৰাই তুমি চলিব পাৰিবা আৰু মানে আজি- কালি ভাৰতখনত ডিজিটেল পেমেণ্টৰ সংখাটো বাঢ়িছে জানাই তুমি সেনেকে তুমি গোটেই দিনটো চলিব পাৰিবা বা এখন এঠাইত যাব বুলি চলিব পাৰিবা মানে হাতত কেচ পইচা নল'লে হয় আৰু তোমাৰ কেচ পইচাটোৰ বহুত অসুবিধা সেইকাৰণে লোৱা সেইটো সুবিধা দিছে বাকী তুমি কোৱাচোন বহলাই কোৱা মোক ইয়াৰ বিষয়ে অলপ সুবিধা, অসুবিধাৰ বিষয়ে, অলপ যিমান পাৰা তুমি কোৱাচোন মোক অলপ?
অ, মানে তুমি ঠিকেই কৈছা কথাটো মিছা নহয়। মানে চেট জি পি টি হওঁক তোমাৰ যিবিলাক কৃত্ৰিম বুদ্ধিমত্তা আছে সেইবিলাকে সহায় কৰিছে। আহ আমাক ধৰা দৈনন্দিন জীৱনত বা আমাৰ যিবিলাক জৰুৰী কাম থাকে তাতে কিন্তু তুমি মই তোমাক এটা কথা কওঁ তুমি এতিয়া ধৰা তুমি এটা কিবা কাম কৰি আছা কামটোৰ বিষয়ে তুমি একো নাজানা সেইটো তুমি হয়তো চেট জি পিটি বা এ আইত মাৰি দিলে আহি যাব। সকলো তোমাৰ সকলো ধৰণৰ যি যি তোমাক বিষয় লাগে। সকলো বস্তু আহি যাব কিন্তু যদি সেই বিষয়টোৱে তুমি যদি কৰবাত নিজে বিচাৰিলা হয়। কিতাপে চিতাপে যদি বিচাৰিলা হয়। তেতিয়া হয়তো তোমাৰ যিটো মনোযোগ আৰু যিটো তোমাৰ কি কয়? আ'হ যিটো আমাৰ জ্ঞানৰ সংসাৰ বুলি কয় ন সেই জ্ঞানৰ যিটো ভাণ্ডাৰ এটা থাকে, মগজুত সেইটো হয়তো অলপ বৃদ্ধি হলে কাৰণ এয়া তুমি অ, কিবা এটা সোধাৰ লগে লগে কিবা এটা তুমি উত্তৰ পাই গৈছা। ত তুমি যেতিয়া হবা যে উত্তৰটো পাইছো য আৰু কি বিচাৰিব লাগে এতিয়া উত্তৰটো শুদ্ধই হয় নে ভুলে হয় সেইটোতো তুমি ভালকে নাজানা কাৰণ তুমি সেই বিষয়ত একো তোমাৰ জ্ঞান নাই ত সেনেকুৱা ক্ষেত্ৰত অলপ সমস্যা চা মানে সন্মুখীন হ'বলগীয়া হয়, মই ভাবো মানে উ'ম ভাল কৰিছে মিছা নহয়। তোমাৰ দৈনন্দিন জীৱনত বহুত সহায় কৰিছে কিন্তু সকলো ধৰণৰ কাম তোমাৰ এ আই বা চেট জি বি টিৰ জৰিয়তে কৰোৱটো মই নাভাবো যে তোমাৰ ভাল কথা আৰু নিতা মই তোমাক কৈছো হয়, কিন্তু মই নিজে ব্যৱহাৰ কৰো বাৰু আৰু সেইকাৰণে মই অনুভৱ কৰো কেতিয়াবা মানে এতিয়া তুমি যেতিয়া তুমি এটা উত্তৰ খুজিবা তুমি পাই যাবা লগালগ তাৰ ফলত কি হয় যিটো তোমাৰ ধৈৰ্য্য সেই ধৈয্যটো যায় ন তুমি ধৰা আ'হ তুমি নিজে লক্ষ্য কৰিবা, তুমি ধৰা চেট জি পিটিট তত কিবা এটা বস্তু দিছা তেতিয়া তুমি পালা লগালগ পালে ভাল লাগে। কিন্তু যদি অলপ টাইম সময় ৰখিব লাগে তেতিয়া তুমি ভাবা যে ইমান টাইম লাগি আছে মই এনেকে হলে মই বেলেগ বস্তু ব ব্যৱহাৰ কৰিম বেলেগ এ আই ব্যৱহাৰ কৰিম নেকি সেনেকুৱা এটা পৰিৱেশ হৈ যায়। আৰু যিটো ডিজিটেল পেমেণ্ট ক্ষেত্ৰত সেইটো বাৰু সুবিধা এটা আছে। সকলো ক্ষেত্ৰত কেতিয়াবা ধৰা কৰবাত যদি নগদ পইচা নচলে, তেতিয়া তোমাৰ অনলাইন যিটো আমাৰ পেমেণ্ট সুবিধা আছে। সেইটো দি চলি যায় ত সেই ক্ষেত্ৰত এটা সুবিধা কিন্তু যিটো আমাৰ অনলাইন বস্তা ন পইচা পথোৱাৰ ক্ষেত্ৰত তেতিয়া সেইবোৰত মানে অলপমান গাফিলতি হোৱাৰো সমস্যা থাকে। তোমাৰ কেতিয়াবা ধৰা আমি স্কেনাৰত যে পেমেন্টটো কৰো স্কেনাৰটো যদি কাৰোবাৰ বেলেগৰ সলনি কৰি দে আমিতো নাজানিম। স্কেনাৰ দিছে বা কোনে সেই পইচাটো লৈ আছে। তো যদি হঠাৎ কেতিয়াবা সলনি কৰি দিয়ে তো এই ক্ষেত্ৰত অলপমান মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় হয়তো তোমাৰ পইচাবোৰ ঘপককৈ নোহোৱা হৈ যাব পাৰে বা যিবিলাক আমাৰ মেছেজত আহে কিছুমান নজনা লিংক আহে ন, সেই লিংকবোৰত আমি ক্লিক কৰি কিনে যদি পইচা পঠাই দিওঁ, তেতিয়াহ'লে আমাৰ যিবিলাক পইচা সেইবোৰ বেংকৰ পৰা নোহোৱা হৈ যাব পাৰে গোটেইখিনি ত' সেনেকুৱা অলপমান গাফিলতিও আছে সমস্যাও আছে। মই অ' মানে, যিটো আমাৰ পইচা অনলাইন ব্যৱস্থা সেইটোত ইমান সমস্যা নাই কিন্তু মই ভাবো যে যিটো আমাৰ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এ আই ন, এ আইটোত অলপমান বেছি সমস্যা মই ভাবোঁ আৰু থকা বুলি কাৰণ তোমাৰ এ আইটো যথেষ্ট ষ্ট উপকাৰী, মিছা নহয়। কিন্তু সেইটো মানে বহুত উপলব্ধ হৈ গৈছে, মানুহৰ হাতে-হাতে সকলো কাম এ আইৰ জৰি়য়তে কৰিব বিচাৰে। মানুহে নিজৰ যিটো মগজু সেইটো তোমাৰ ব ব্যৱহাৰ কৰা দেখাই নাপাবা আজিকালি। মানে মানুহে ভাবে যে এ আই যিহেতু আছে আমি আৰু কিয় ভাবিব লাগে। ত' মানে মানুহে এ আই চব কাম তোমাৰ এ আই জৰিয়তে কৰি দিয়ে ন', তাৰ ফলত কি কয় মানুহৰ যিটো জ্ঞান থাকে বা নিজা যিটো জানিব পৰা ইচ্ছা বা ক্ষমতা থাকেসেই ইচ্ছাটো হেৰুৱাই যায়, আৰু ক্ষমতাটো নোহোৱা হৈ যায় লাহে লাহে। ত' এনেকুৱা ধৰণৰ কিছুমান সমস্যা আছে আৰু। বাকী তুমি এই বিষয়ে কি কেনেকুৱা ধৰণৰ তোমাৰ মতামত বা কি ভাবা তুমি এই ক্ষেত্ৰত?
তুমিতো কলাই বহুতখিনি কথা ত' মইনো কি ক'ম আৰু, মই কবলৈ গলে তোমাৰ এতিয়া এই ধৰি লোৱা এই যিটো কলা তুমি কৃত্ৰিম বুদ্ধিমত্তা ত' তাৰ ফলত যিটো আমাৰ ছাত্ৰ-ছাত্ৰী বা যিবিলাক আমাৰ কামৰ যিটো হেলা সেই হেলাটো বাঢ়িছে বাৰু। নপঢ়া নহয়, এতিয়া যেতিয়া ধৰি লোৱা আগতে এইবিলাক নাছিলে। তেতিয়া তুমি কিবা এটা বিষয় বা কিবা এটা প্ৰশ্ন উলিয়াবলৈ বা তোমাৰ ধৰি লোৱা এটা বিষয় বুজিবলৈ এখন ডাঙৰ কিতাপ পঢ়িব লগা হৈছিল, বা তোমাৰ ধৰি লোৱা কিতাপ এখন গোটেই সম্পূৰ্ণ পঢ়ি কিনে বা তেতিয়া তুমি ওলাব পাৰিছিলা যে তুমি ত' মগজু আছে, সেই মগজুটো তুমি খতাব পাৰিছিলা। কিন্তু এতিয়াৰ সময়তটো তুমি কি আৰু মানে, এ কিনো আৰু কি কিতাপ পঢ়ি থাকিম প্ৰশ্নটো মাৰি দিলোঁ বিষয়টো মা-মাৰি দিলোঁ তাতে আহি গ'ল। তাৰ পৰা চাই কিনে পৰীক্ষাত লিখি দিলোঁ বা তোমাক তোমাৰ ধৰি লোৱা অন্য যিবিলাক আছে অন্য যিবিলাক পৰীক্ষা পৰি অম পৰীক্ষা আছে, তোমাৰ সেইবিলাকতো এইবিলাকে ব্যৱহাৰ কৰে মানুহে আজিকালি। ত' সেইটো বাৰু সুবিধাৰ লগতে তোমাৰ অসুবিধা হৈছে যে তুমি মানুহে এতিয়া নিজৰ মগজু যিটো নিজৰ এটা ভাল মগজু জানাই তুমি, আমাৰ মগজুটোতো তোমাৰ কায়ো পাছ কৰিব নোৱাৰে ন, আমাৰ মগজুবিলাকে এনেকুৱা এনেকুৱা মোবাইল-ফোন এই মানুহেতো এইবিলাক বনাইছে ন। কৃত্ৰিম বুদ্ধিমত্তাই মানুহ বনাইছে। ত' মানুহৰ যিটো অম মগজু সেই মগ-মগজুতকৈ ডাঙৰ একো নাই। ত' সেইকাৰণে আমি এইবিলাক ব্যৱহাৰ কৰিব লাগে। কিন্তু এটা যাৰ যাৰ ফলত যাতে আমাৰ যিবিলাক বুদ্ধি আছে, বা যিবিলাক আমাৰ আমাৰ জ্ঞান আছে, সেই জ্ঞান বি জ্ঞান বিলাক যাতে আমাৰ মগজু-মগজুৰ দ্বাৰা কাম কৰে। যাতে অকল এ আইৰ দ্বাৰা আমি ফচি নাথাকোঁ আৰু। আৰু বাকী তোমাৰ ডিজিটেল মোবাইলৰ কথা কথা ক'ব গ'লে হয় দিয়া, মানে তুমি যে ক'লা- এইটো স্কেনাৰ বিলাক যি কিছুমানে ভুল দিয়ে বা কিছুমানে তোমাৰ এইবিলাক কৰে যে মানুহক ঠগ-ঠগবাজি কৰে। ত' তাৰ ওপৰত মই এটা উদাহৰণ দিছো, এই তোমাৰ ধৰি লোৱা, আজিকালিতো মানুহৰ সকলো মোবাইলে মোবাইলে ডিজিটেল ভাবে থাকে ন। সকলোৰে বেংক একাউন্ট লগইন হৈ থাকে, ডিজিটেল উপান্তৰ লগত। ত' ধৰি লোৱা কাবাৰ-কেতিয়াবা এনেকুৱা আৰু থাকে নহয় বহুত অ' ঠগবাজি মানুহ। ত' তেওঁলোকে এই যিবিলাক অজ্ঞান মানুহ আৰু যিবিলাক এবি-এইবিলাকৰ বিষয়ে নাজানে। ত' সেইবিলাকক তোমাৰ কি দিয়ে? অ' টি পি বিলাক দিয়ে। কেতিয়াবা যে অ টি পি দিয়ে যে অ টি পি দিয়া আপুনি এটা লটাৰি জিকিছে বা আপুনি এটা কিবা ভাগ্যৱান বস্তু জিকিছে, ত' আপুনি আপোনাৰ তাত অ'টি পি যাব আমাক দিব। ত' সেনেকুৱা কিছুমান মানুহে ঠগবাজি খাই কিনে অটি পি বিলাক দি দিয়ে। তাৰ পিছত তোমাৰ পইচাটো একেলগে গুচি যায়। ত' সেইটোও বাৰু এটা ডাঙৰ সমস্যা হৈছ। হৈছে আৰু, ক'বলৈ গলে এনেকুৱা আৰ সমস্যা আছে আৰু তোমাৰ ধৰি লোৱা, এতিয়া সকলো আ মানে ইন্টাৰনেট নাথাকে ন। মানে ধৰি লোৱা আমাৰ উত্তৰ-পূৰ্বাঞ্চলত বেছিভাগ চাই ক্ষেত্ৰত মোবাইল ফোন নাথাকে ন। ত' তাৰ ফলতো বহুত অসুবিধা হয় আৰু কেতিয়াবা ডিজি মানুহে এতি ডিজিটেল পেমেণ্টে কৰে ন। ত' যিটো নগদ পইচা, তাহাঁত নাৰাখে। ত' কেতিয়াবা এনেকুৱা নেটৱৰ্ক নোহোৱা ঠাই বা তোমাৰ ইন্টাৰনেট নোহোৱা ঠাইত তোমাৰ প্ৰব্লেম হৈ যায়, সমস্যা স্যা হৈ যায়। বাকী কিনো কবা, তুমি? কিবা এটা কৈ দিয়া আৰু শেষত, নহ'লে আৰু।
হয় বাৰু। তুমি এইটো ক'লা অ টি পি দি মানে পইচাটো লোৱা। সেই ক্ষেত্ৰত তোমাৰ আ মানুহো অলপমান সচেতন হব লাগিব দিয়াচোন। কাৰণ, আজিকালিৰ দিনতটো মানুহৰ সকলোতে শিক্ষা আছে ন, নথকা নহয়। ত' মানুহে অলপ জানিব লাগিব এই বিষয়ে যে কেনেকুৱা ধৰণৰ উম, ঠগ বাজি চলি আছে বৰ্তমান সময়ত, যদি তুমি পইচাৰ অলপমান পইচাৰ লোভৰ বাবে তুমি যদি কাৰোবাক নিজৰ, যিবিলাক পাৰ্চনেল ডিটেইলছ আছে, সেইবোৰ যদি শ্বেয়াৰ কৰি দিয়া, তেনেহ'লেটো ঠগ বাজি হোৱাৰ সমস্যাটো সৃষ্টি আৰু হ'ব ন? ত', এনেকুৱা ধৰণৰ সমস্যা বহুত আছে তোমাৰ। আ যিহেতু সকলো বস্তুৰ দুটা দিশ থাকে ন, তাৰ উপযোগিতাও থাকে, তাৰ অপযোগিতাও থাকে। ত', আ, সেইবিলাক ক্ষেত্ৰত মানে আমি যদি ভালকে ব্যৱহাৰ কৰোঁ, তেনেহ'লে সেইবোৰ আমাৰ কাৰণে উপকাৰী হ'ব, আৰু যদি আমি বেয়া কৈ ব্যৱহাৰ কৰোঁ, তেনেহলেতো অপকাৰী হ'ব। ত' সেই ক্ষেত্ৰত মই ভাবো মানুহবোৰ সচেতন হোৱা উচিত, কাৰণ সকলো বস্তু মানুহৰ হাততে আছে। এতিয়া ডিজিটেল পেমেন্টে হওক বা এ আইয়ে হওক, সকলোতো মানুহে ব্ৱহাৰ কৰে। ত' মানুহে ভাবিব লাগিব যে, মানুহজনে কেনেকে ব্যৱহাৰ কৰক সেই বস্তুটো যাতে তেওঁৰ সুবিধা হওক বা তেওঁৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহওক। বাকী এই বিষয়ে ক'বলৈ গ'লেতো আৰু বহুত কথা আছে দিয়াচোন। কাৰণ, তুমি দছ পোন্ধৰ মিনিট এনেকুৱা ধৰণৰ কথাৰ ওপৰত আলোচনা কৰিলে নহয়। এইবিলাক বহুত দীঘল দীঘল কথা, যিবিলাক তুমি হয়ত কেতিয়াবা চিন্তাও কৰা নাই। ত' বাকী এই বিষয়ে একো নকও বাৰু। অ, ' পিছত কেতিয়াবা কথা পাতিম এই বিষয়েে নে কি কোৱা
অ, ' হ'ব দিয়া পিছত কেতিয়াবা লগ পালে কথা পাতিম।